হয় শুনিছে? হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল', হয় হয় হেল্ল',
হেল্ল', শুনিছেনে? হয় -হয় শুনিছোঁ আপুনি শুনিছেনে? হয় ময়ো হেল্ল', হয়। হয় মই শুনিছো আপুনি?
হয়-হয় মইয় শুনিছো কি খবৰ আপনাৰ?
ভাল আপোনাৰ?
মোৰো ভালেই দিয়ক। পিছে আজি আমি কোনটো বি হয় আমি কোনটো বিষয়ত কথা পাতিব পাৰো আজি।
আমি আমি আজি খাদ্যৰ বিষয়ে কথা পাতিব পাৰো।
হয় হয় নিশ্চয় আপুনি খাদ্য হিচাপে ক'লে আপুনি থলুৱা খাদ্য ভাল পায় নে বাহিৰা খাদ্য ভাল পায় জনাবচোন?
মই থলুৱা খাদ্য ভাল পাওঁ। বেছিকে আৰু বাহিৰৰ খাদ্যটোও খাওঁ বাৰু। আপুনি আপুনি কি ভাল পায়?
ময়ো তেনেকে বাহিৰৰ খাদ্যতো খাই নিশ্চয় ভালে পাওঁ কিন্তু প্ৰয়োজনীয়তাটো থলুৱা খাদ্যৰে হয় ন। মানে আমি যিহেতু ঘৰুৱা খাদ্যবোৰ খাইয়ে আমাৰ শাৰীক স্বাস্থ্যটো ভালে ৰাখিব লাগিব। আৰু মাজে মাজে আমি তেনেকে বাহিৰৰ খাদ্যৰো উ হেৰিটো ল'ব লাগে। আমাৰ
হয়, হয়, ঠিকে। কি কৈছে আপ?
হয় আৰু পিছে আপুনি কি থলুৱা খাদ্যৰ মাজত কি খাই ভাল পায় জনাবচোন?
মই থলুৱা খাদ্যৰ মই কুকাৰ মাংসটো ভাল পাওঁ। তাৰপিছত হাঁহ হাঁহ আৰু কোমোৰা। দি কেনেকুৱা ভাল পাওঁ বা পিঠা ভাল পাওঁ খাই কেনে মা দৈ চিৰা ভাল পাওঁ। তেনেকে আমাৰ যোনখিনি বস্তু এনেকে থলুৱা আছে সেইটো। খাই ভাল পাওঁ আপুনি জনাবচোন আপুনি কি থলুৱা খাদ্য খাই ভাল পায়?
মইও তেনেকে কুকুৰা খাই মাংসৰ ভিতৰত হলে কুকুৰা মাংস খাই ভাল পাওঁ। পিছত আমাৰ যিহেতু উৰুকাত বিখ্যাত হাঁহৰ মাংস হয় ন উম হাঁহ। টো খাই ভাল পাওঁ। আৰু তেনেকে সেই সেই দুটাই বিশেষকে খাব পৰে আৰু
হয়
হয় আৰু লাৰু পিঠা হয় লাৰু পিঠা খাই ভাল পাওঁ।
হয় হয় ত' আপুনি লাৰু পিঠা বনাই বনাব জানেনে বা বনাই পাইছেনে?
হয় হয় মই নিশ্চয় পাইছো। মই উম যিটো নাৰিকলৰ পিঠা হয় সেইটো বনাইছো। পিছত আমি যিটো বৰা চাউলেৰে বনাও সেইটোও বনাই পাইছো।
হয় ত' আপুনি জনাবচোন আপুনি নাৰিকলৰ পিঠা কেনেকে বনাইছে মানে পদ্ধতিটো কি আপুনি জনাই দিবচোন
হয় হয় তেনেকৈ ক'ব গ'লে আমি প্ৰথমতে নাৰিকলটো চিৰি কৰোঁ মানে ৰুকোঁ
তেনেকে ৰুকি সিটোত তেলত আমি অলপ চেনি মিহলাই তেনেকে ভাজি লও
হয়
নে সেইটো আমি অ তেনেকে আটাই দি লো চি বেলি সিটোৰ ভিতৰত ভ সুমাই এনেকে ভাজিব পাৰো। আৰু সেই ৰুকা নাৰিকল ভাজিটো দি আমি লাৰুও বলাব পাৰো
হয় হয়
হয় আৰু বৰা পিঠা যিটো হয় চাউল তেনেকে তিয়াই থৈ পিনে পিছদিনা সেইটো গুৰি কৰি তেনেকে জুইত আমি হেৰি কৰো অ পিঠম গোল তেনেকে দিওঁ তাৰ ওপৰত নাৰিকল অলপ দি সিটো এনেকে হেৰি কৰি দিও আৰু
হয় হয়
হয় আৰু তেনেকে আমি তেল পিঠা বনাও তেল পিঠাটো আপোনাৰ পিঠাগুৰি হয় যিহেতু এ পিঠা
ঠাতো বেছি টান নহয় চাগে ন সহজে হয়
হয় হয় সেইটো সহজে হয় সেইটো আমি চাউলটো তিয়াই থৈ পিনে
হয়
গুৰ মিহলাই আমি তেনেকে তেলত দি দিওঁ আৰু সেইটো তেন তেনেকে ধুনীয়াকে ফুলি উঠে হয় হয় আপুনি তেনেকে পিঠা লাৰু পিঠা বনাই পাইছে ন
হয় হয় ময়ও বনাই পাইছো বাৰু যদিও বহু বেছি ভালকে নাজানো কিন্তু ময়ো বনাই পাইছো না আপুনি যে পিঠাটো বনাই তেল পিঠা বনাই বুলি কলে তাতে যে আপুনি চাউলৰ গুৰিটো ব্যৱহাৰ কৰে আপুনি গ্ৰাইণ্ডাৰত মিক্সাৰ গ্ৰাইণ্ডাৰত পিছে নে আপুনি আমাৰ যোনটো পুৰণি পৰম্পৰাগত যোনটো ঢেঁকী আছে সেইটো ব্যৱহাৰ কৰে
হয় মানে কম পৰিমাণত যিটো কৰিলে কেতিয়াবা মিক্সাৰ গ্ৰাইণ্ডাৰটোৱে বেছিভাগ ব্যৱহাৰ কৰা হয় আৰু যিটো বিহুৰ সময়ত যিটো বনোৱা হয় সেইটো বহু বেছিকে বনোৱা হয় ন তেতিয়া আমি গাঁৱৰ তিনি চাৰি ঘৰ মান মি মি তেনেকে গোঠ লাগি একেলগে আমি যিটো আমাৰ হেৰি কৰো তেনেকে গ্ৰাইন গুৰা কৰোঁ আৰু উৰুলি তেনেকে কিবা কয় চাগে সেইটো হেৰি কৰো
হয় হয় ঠিকে আছে বাকী আপুনি এনেকে হেৰি বাকী বাহিৰা আমাৰ বাহিৰা যোনবোৰ দেশৰ খাদ্য আছে বা অসমৰ বাহিৰৰ পৰম্পৰাগত যোনবোৰ খাদ্য আছে সেইবোৰ আপুনি খাই পাইছেনে
হয় হয় পাইছো নিশ্চয় মানে এতিয়া যিহেতু সেইবোৰ খাদ্য বহুত বিক খ্যাত হয় আহ আৰু এতিয়াৰ যিটো যুৱ প্ৰজন্ম সিহঁতে সে সেটো খাদ্যয়ে বেছি ভাল পায় ত' মইও নিশ্চয় সেইটো খাই ভাল পাওঁ বা তেনেকে খাই পাইছো তাৰ মাজত মই পিজ্জাটো ভাল পাওঁ আৰু তেনেকে পাস্তাও ভাল পাওঁ উম হয় হয় আপুনি কি ভাল পায় তেনেকে কবচোন অলপ
হয় মোৰ আপোনাৰ নিচিনা মোৰো পিজ্জাটো প্ৰিয় হয়। বাকী মই আৰু বেলেগ তেনেকুৱা চাওমিন খায়ো ভাল পাওঁ বাৰ্গাৰ খাই ভাল পাওঁ তেনেকুৱা সেইবোৰ খাই ভাল পাওঁ বাকী আমাৰ ভাৰতৰ যোনবোৰ খাদ্য আছে সেইবোৰো ভাল পাওঁ যেনেকে কি বিৰিয়ানি বা বাটাৰ নান বা চিকে হেৰি এ কিবা আৰু যোনটো মানে মুৰ্গীৰ কুকুৰাৰ মাংসৰ যোনটো বহুত হেৰি আছে বহুত ধৰণৰ তেনেকুৱা ডিচ আছে সেইবোৰো ভাল পাওঁ যেনেকে কি কি বাটাৰ চিকেন বাটাৰ তাৰ পনীৰ সেইবোৰো ভাল লাগে বাটাৰ পনিৰটো খায়ো ভাল লাগে ন মটৰ পনিৰ
কে বনাই পাইছেনে বনাই খাই পাইছেনে
হয়, মই কুকুৰা মাংসটো বনাবলৈ জানো তেনেকে বনাই খাও ঘৰত মাজে-মাজে ৰুটিৰ লগতো খাও কেতিয়াবা ভাত। ভাতৰ লগতো খাও, তো খাই পাইছো তেনেকে
হয়-হয়-হয়-হয় অলপ জনাব চোন আপুনি কেনেকে বনাই ভাল পায়।
অ, অ।
হেল্ল'।
তেনেকে ভালকে মানে মিক্স কৰি কেনে থৈ দিও। দু, এক ঘন্টামান থৈ দিও। আধা ঘন্টা নহ'লে এক ঘন্টা থৈ দিও। তাৰপিছতে মানে সিখিনি ভালকে ভাজি লও, ভাজি তাতে আলু দিও। বিলাহী দিও, দি কেনে ভালকে ভাজি তাতে পানী দি দিও। তেনেকে হৈছে আৰু এ সহজ হয়
হয়, হয় নিশ্চয় আৰু আপুনি কেনেকে আৰু কি কি বনাই পাইছে অলপ জনাবচোন।
তেনেকে এইবোৰে বনাইছো আৰু খানা ভাত তাৰ পিছত বিভিন্ন ধৰণৰ তৰকাৰী বনাই পাইছো। তাৰপিছত মই মাজে-মাজে কেকো বনাও ত' কেক বনাই পাইছো এবাৰ মমও বনাইছো। আপুনি কওঁকচোন আপুনি উম কেক বনাই পাইছে নেকি?
হয়, হয় মই পাইছো। আপুনি ক'লে কেক বনাই পাইছে। অলপ আপোনাৰ কেনেকে বনাই পদ্ধতিটো অলপ জনাবচোন।
হয় তো মই অ' ফাৰ্ষ্টতে মানে আ বিস্কুট যোনটো আছে আমাৰ চকলেটৰ বিস্কুট, অৰিঅ' বিস্কুট। সেইটো মানে মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লও। তাতে চেনিও দিও, দি কেনে গ্ৰাইণ্ড কৰি লও কৰি সেইটো হৈছে বস্তুৰ লগত আমি অলপ মই অলপ গাখীৰ দিও, তাতে অলপ বাটাৰ দিও। দি সেনেকে চেনি দি মিহলাই লও তাতে অলপ পি বেকিং চদাও দিও, দি এটা বাতিত তেনে ঢালি দি বস্তু খিনি তলত তাৰ ঢালি দিয়াৰ আগতে তাতে মানে বাটাৰ দি হেৰি কৰি দিও মানে এখন কাগজ দি দিও তাতে। দিয়াৰ পিছত তাৰে ওপৰত সেইখিনি বেটাৰ খিনি ঢালি দিও, দি কেনে যিহেতু আমাৰ ঘৰত হেৰি নাই। অভেন নাই ত' মই বাতিটো কুকাৰতে ডাঙৰ কুকাৰ আছে। ডাঙৰ পাঁচ লিটাৰৰ কুকাৰৰ ভিতৰতে সোমাই দিওঁ। তাতে এখন ষ্টেণ্ড দিও আৰু তাতে আমি মই অলপ নিমখ দি থৈ দিও যাতে মানে কেকটো দহি নাযায় তেনেকেই বনাও। অলপ টাইম থকাৰ পিছত কেকটো ৰেডি হৈ যায় তাৰপিছত তেনেকেও খাব পাৰি বা আমি তাৰে ওপৰত ক্ৰীম দি অলপ ডিজাইনো কৰিব পাৰো তেনেকেই হয় আৰু মানে বেছি। উ, দিগদাৰ নহয় আৰু সহজে হয় ৰেচিপিটো। চিম্পুল আৰু সহজ, আপুনি বনাই পাইছেনে কেক?
হয়, হয় ময়ো বন বনাই পাইছো আৰু আপুনি যিটো পদ্ধতি ক'লে ময়ো ছেম সেইটো পদ্ধতিতে বনাও বাৰু।
মানে আমি যিহেতু এনেই খাবলে তেনেকে বনাও চ চিম্পুল কে বনালেও হয় যাই যায় ন সাধাৰণ কিয় তেনেকে।
হয় হয় ঠিকে কৈছে। আৰু এ আমি মই যোনটো ৰেচিপি কলো সেইটো মানে চবতকে সহজ হয় ন আৰু
হয় হয় সহজো হয় আৰু
উপলব্ধি আছে উপলব্ধ আছে কেনেকে বনাই ৰেচিপি দি- চাই আমি মো-
হয়, হয় আৰু কম সময়তো হৈ যায় বাৰু।
হয় ঠিকেই কৈছে।
হয়, হয় ঠিক আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয়, হয় মোৰো আপোনাৰ লগত কথা পাতি ভাল লাগিল। আশা কৰিছো আৰু পিছতো কথা পাতিব। অ চান্স পাওঁ যেন আমি বাকী ধন্যবাদ।
হয়, হয়, হয়, হয় আপোনালৈও ধন্যবাদ থাকিল।